হেল্ল'
অ কি কৰি আছা
দিয়া আছো দিয়া বহি তুমি কি কৰি আছা
অ ময়ো ইফালে ওলাই আহিছোঁ এনেই
অ বাকী কিবাকিবি খালা
অ খালো
বাকী পঢ়া শুনা কেনে চলিছ
পঢ়া শুনা ভালেই বাৰু, তোমাৰ
চলি আছে মোটামুটি ডিগ্রী মোৰ কমপ্লিট হ'ল। কি কৰিবা তাৰ পিছত
অ অ
তাৰপিছত কি কৰিবা
তাৰপিছত মই ভাবিছ ছো বিজনেছ এটা কৰিম বুলি
হয় নেকি
অ
কেনেকুৱা টাইপৰ
আহ মই ব্ৰইলাৰ ফাৰ্ম খুলিম বুলি ভাবিছোঁ
উম নিজাকে এনে কোম্পানীৰ লগত
অ কোম্পেনীৰ লগত নকৰো বহুত লচ হয়
হয় নেকি
অ নে নিজেই কৰিম আৰু তুমি পাৰ্টনাৰশ্বিপ কৰিবা নেকি
পাৰি
অ কৰিবা যদি কবা
দূৰ হ'ব নহয় মই দেখোন যাবও নোৱাৰিম
অ একো নহয় একো নহয় বাৰু দূৰ পা হলেও ইমান হেৰিত নকৰোঁ মানে মই ইয়াত নকৰোঁ বেলেগত কৰিম
কিমান মুৰ্গীৰ কেপাচিটি কিমান
কেপাচিটি তাকে ভাবিছো কিম জানো এতিয়া কেনেকে
কিমানকে কিমান ডাঙৰ বনাবা
উম ডাঙৰটো ইমান ডাঙৰ নবনাও
অ
অলপ সৰু সুৰাকে বনাওঁ ফাৰ্ষ্টতে
বেয়া নহয় বাৰু।
অ' আগত চাই লওঁ আৰু।
উম।
পৰফিট হয়নে নহয়।
অ' প্ৰথম কমকে। ন'?
অ' ফাৰ্ষ্টতে কমতে কৰিম আৰু কমকে। যদি প্ৰফিট হয় তেতিয়া আৰু ডাঙৰকে বনাই দিম। তাৰ লগতে মিলাই।
অ'। লোকেল নে কি এইটোৱে ব্ৰইলাৰ?
অ' লোকেল লোকেলো থ'ম আৰু ব্ৰইলাৰো থ'ম।
ভাগে ভাগে থ'ব লাগিব।
অ' ভাগে ভাগে অলপ অলপ থৈ দিম। লোকেল বেছি নানো দছ টামান আনিম আৰু
হেল্ল'।
অ'।
কোৱা।
কৈছোঁ লোকেল বেছি নানো মানে।
উম।
পৰিলাতো না কিমান মান আনিম জানো এতিয়া।
প্ৰথম দুশ মান, এশ দুশ মান ট্ৰাই কৰি চাব পাৰা।
অ' তেনেকে কৰিব লাগিব।
এশ দুশ মান এটা, অ'। ক।
ব্ৰইলাৰটোতো ভালে আছে বাৰু। পঞ্চল্লিশ দিনত ডাঙৰ হৈ যাব।
অ' পঞ্চল্লিশ দিনৰ বিক্ৰীৰ পৰা হৈ যায়।
অ' তেতিয়া ইমান দিনো নালাগে বাৰু, এই ব্ৰইলাৰটোতো অ' লোকেলটো লাগে দিন।
অ' সেইটো লাগে।
অ'।
সেইটোৱে আৰু।
তাৰপা বাকি?
বাকী ভাবিছোঁ আৰু এইটো মাহ মানতে খুলিম নেকি।
অ' পাৰি বেয়া নহয়।
অ'।
কি ঘৰ চব বনোৱা হ'ল নেকি?
অ' ঘৰ চৰ বনাই থৈ দিছোঁ বাৰু, মানে আগতে পুহিছিলোঁতো। আছে সেই ঘৰটো।
তাকে, বেয়া নহয়।
অ'।
আগতে কি মানে এক্সপিৰিয়েঞ্চ আছে ন'?
আছে আছে।
তেনেকুৱাত প্ৰব্লেম নাই।
কোম্পানীৰ পৰা নানো, মই ডাইৰেক্ট কিনি আনিম নিজে।
হয় নেকি?
অ' কোম্পানীপা ধৰা হেৰী দানা চানা দিয়ে বাৰু! দিলেও
উম।
আকৌ মৰিলেও লচ হৈ যায় আমাৰে।
লচ হয়, লষ্ট হয় অ'। এ সিহঁতৰ পৰা দানা আৰু মেডিচিনটো দিয়ে নেকি? উম।
কমতে দিব লাগে, সেইয়াই আৰু তেনেকুৱা টাইপৰ।
তোমাৰ ধৰা হেৰি এইটো কি মেডিচিন-চেডিচিন টাইম মতে দিব লাগিব ন?
অ' দিব লাগে। মেডিচেন সেইবোৰ চব কিনি ল'ম নিজেই।
হা'?
সেয়া জানা নিজে।
জানো অলপ অলপ। কোম্পানী ফালৰ পৰা মানে বহুত লচ হয় আৰু।
হয় হয়, সেইটো হ'বই।
আৰু সিহঁতকে দি ব লাগে হয় প্ৰফিটো নহয় বহুত।
উম উম, সেইটো হয় কিন্তু।
নিজে কৰিলে ধৰা যেতিয়াই মন যাব তেতিয়াই বেচিব পাৰি।
উম। সেইটো হয়।
এক কেজি-ডেৰ কেজিমান হৈ থাকিলেও তেনেকুৱাতো বেচিব পাৰি।
অ'। পাৰি পাৰি সেইটো।
অ' সেইটোয়ে আৰু তেনেকে হম। তুমি পিছে কি কৰা এতিয়া?
মই সৰু-সুৰা কাম কৰি আছোঁ।
অঁ অঁ।
তেনেকে বিশেষকৈ ইচ্ছা আছে, নোহোৱা নহয়।
অঁ। তাকে বিচাৰিছিলো বাৰু মই পাৰ্টনাৰ পোৱাই নাই তেনেকে।
অ'। পাৰি ন।
অঁ।
কিমান মান খৰচ হব বা?
হা'?
কিমান মান খৰচ হ'ব বা?
ফাৰ্ষ্টতে কমকৈ আনিম বাৰু! তেতিয়া অলপ কমকে কৰিম নেকি।
এটা পোৱলীত কিমানকে লয় বা?
পোৱালিটো কিমানকে লয় এতিয়া মই নেজানো। দুবছৰৰ আগতে কৰিছিলোতো এতিয়া দাম বাঢ়িবও পাৰে আৰু।
অঁ, আগতে প্ৰফিট হৈছিল।
অঁ। পৰুখি বা মানে মই পাটনাৰ চ্ৰিপতে কৰিছিলোঁ ময়ো।
অঁ। বেয়া নহয়, অঁ।
কোম্পানীৰ ফালৰ পৰা লোৱা নাই বাৰু আমি নিজেই লৈছিলোঁ।
অঁ, কিমানত কিমান পঢ়িছিলা?
পুহিছিলোঁ ফাৰ্ষ্টতে দুশ, তিনিশ তেনেকে আনিছিলোঁ আৰু।
অঁ। বেয়া নহয় আৰু ন।
অঁ বেয়া নহয়।
আৰু বাকী বেলেগ বিজনেচ?
হা?
আৰু বাকী বেলেগ বিজনেছ?
বেলেগ বিজনেছ কৰাই নাই আৰু।
সেইটোৱে কৰিছা।
অঁ এইটো কৰিছিলো, অঁ আৰু এটা কৰিছিলো নে কি গাহৰি পাহৰিছোঁ। গাহৰিটো ভালেই। তাতো এ গাহৰিটো ডাঙৰ হবলে দিন লাগে আৰু অলপ।
উম লাগিব লাগিব।
উম উম। খেতি চেতি নকৰা নেকি?
কৰা হয়।
অঁ, এতিয়াতো খেতিয়ে ছিজেন।
উম। এতিয়া সেইটোৱে আৰু।
অঁহ। ধান খেতি নকৰা?
কৰো কৰো।
অঁ অঁ, কৰিব লাগে, কৰিলে ভালেই আৰু।
তোমালোকৰ ফালে?
আমাৰো কৰে।
কিমান কৰে?
অঁ ছয় বিঘামান কৰে আৰু।
অঁ বছৰটোলে হৈ যায় আৰামচে।
অঁ।
বিক্ৰীও কৰা চাগে ন?
হা?
ধান চাগে বিক্ৰী কৰা হয়?
বিক্ৰী কৰে যদি প্ৰব্লেম হয় আৰু, এনেই নকৰে।
অ অঁ অঁ, সেইটো মানে থাকি বছৰটোলে থৈ দিয়া হয় আৰু।
অ'।
উম। আজিকালি মানুহে এৰিছেই ন?
হা?
আজি কালি মানুহে বোলো খেতি কৰিব এৰিছেই।
অ', এৰিছেই আৰু।
উপায় নাই আৰু।
উপায় নাই আৰু। এতিয়া পানীহে হয় নহয় ঠিকেই নাই আৰু, ইমান ৰ'দ তাতে।
কি কৰিবা আৰু ন।
অ'।
বা মানুহে কেনেকে খেতি কৰিব হে ইমান গৰমত।
তাকেতো, গৰমটো গৰমে আৰু পানী ন'হলে খেতিও বেয়া হ'ব নহয়।
পথাৰত যোৱা।
আ?
তুমি পথাৰত যোৱা?
যাওঁ, যাওঁ চবতে যাওঁ মই পথাৰতো যাওঁ
ৰুই পাইছনে ধান চান?
ৰুই পাইছোঁ বাৰু।
কেনে কেনেকুৱে লাগে?
ভালে লাগে ৰুবলৈ।
হয় নেকি?
অ', ৰুব জানিলেতো ভালেই লাগিব ৰুব নাজানিলেহে।
উম, উম, সেইটো হয়।
উম।
তাকে কি খেলা আজি ৰাতিপুৱা ভাত নে কি খেলা?
আ?
ৰাতিপুৱা কি খালা?
মই ৰাতিপুৱা মাংস দি খালোঁ।
অ', ৰাতিপুৱাই?
মি
মই ভাত।
অ', অ'।
ৰাতিপুৱাই মাংস কি কালি ৰাতি থাকি গৈছিল নেকি?
অ', ৰাতিয়ে আছিল থৈ দিছিলোঁ আৰু। সেইকাৰণে আজি ৰাতিপুৱাই খালোঁ। ৰাতি ইমান ৰাতিপুৱা নহয় আৰু ধৰি লোৱা দশটা চাৰে দশটামানত খাইছোঁ আৰু বেছি টাইম হোৱা নাই খোৱা।
তাকে।
বাকী খবৰ ভালেই ন?
এ আছোঁ আৰু দিয়া।
অ'।
চলি আছে আৰু।
অ', অ'। ভাল থাকিলে ভালেই আৰু।
উম। বাকী পঢ়া শুনাতটো কমপ্লিট কৰি কৰিহে বিজনেছ কৰিবা ন'।
অ' মই কমপ্লিট নকৰাকেই কৰিম বিজনেচটো।
অ'। দিয়া তেতিয়া কবা ট্ৰাই কৰিম যদি পাৰো ন'।
হ'ব দিয়া ন'।
হয়, দিয়া ঠিক আছে দিয়া।
অঁ।